হেল্ল' মহি
উওম
কি কৈছে
এই আছোঁ
ভাত খালা
ভাত খালোঁ দিয়া খালা নে
এ ইমাত্ৰ খাই উঠিছো
অ অ
মাছ কচু দি বনাইছিলা তুমি
মই এই হেৰি মাছ বা মাছ ফ্ৰাই দালিত
অ
কচু বিলাহী এনেকে নে
অহ
উ কি মাছ
জানো এইটো কি মাছ আনিছিলে, পাপাই।
অ, পিছ মাছ নে এটা এটা
অঁ।
টো খাই ভাল লাগে।
অঁ, অঁ।
উম। কত আছা?
মই ঘৰতে আছো। উম ঘৰতে নে।
ঘৰতে
উম, উম। তাকে ইয়াত বান্ধো খুব উৎপাত। পোৱালি শুই আছে। বান্দ খুব উৎপাত অ
অ, আমাৰ ইয়াতো।
উম এতিয়া সেই বান্দৰকে খেদি আছো।
অ। আমাৰ দান্দৰ পা একো ৰাখিবই নোৱাৰি।
উম চবতে আজিকালি বান্দৰ।
উম।
সেইয়া তাকে প্ৰগ্ৰেম কেতিয়া আছে?
প্ৰগ্ৰাম কাইলৈ আছে, কম্পিটিশন।
হয় নেকি
উম।
উম, উম।
গেদাবৰী বুলি কয় তাত আছো।
অ, ' অ, 'ভূপেনন্দ্ৰত নে?
ভূপেন্দ্ৰ আৰু জুবিন দুইটা।
অ, আৰু কেতিয়া আছে।
তেইছ তাৰিখে আছে গুৱাহাটীত।
অ, অ অ অ, ' ভূপেন্দ্ৰ কি গান গা-
ভূপেন্দ্ৰ। যুৱতী অনামিকাটো গাম। জ-জুবিনৰ জোনাক গলাটো।
উম আজিকালি সেই জুবিনৰ কম্পিটিশন পা- চ য ভাল হ'ল পায়। মোলে মানুহবিলাকে একদম পাহৰি যাব পায়
এতিয়া
উম, হয় দে কি কৰিবি আও। উম ভাল
উম, হ'ব দিয়া।
তাকেহে ৰিহাছ চেল আছে নেকি।
ৰিহাৰচেল আজি নাই, ৰিহাৰচেল মানে তাতে দিছে যে। কাৰণে ৰিহাৰসেল নাই হোৱা, অঁ তাৰ পৰাই দিছো।
উম উম-উম।
উম।
সেইটোকে
মহাই অঁ মহাই ফোন কৰিছিলে।
মহা ফোন কৰিছিলে।
উম উম। উম।
উম।
উম।
তাকে।
উম উম।
উম।
উম।
মহাই ফোন কৰিছিলে ন। উম।
উম।
কেতিয়া আহিব বোলে।
হা আহিব দুদিনতে আহিব।
উম।
উম। সেয়াই, পোৱালিটো উঠিছে।
অ'।
তাৰ ওচৰত আহিছোঁ। অ' অ'।
আজি পাপাই গাড়ী চলালে।
অহ হয় নেকি
উম আহিছে গোটেই ৰাস্তাটো চলাই আহিছে
ভাল যাবাব দোয়
উম
এই পিছফালে এলটো লগাই দিব দিবি
অ'
চেলোটেপ দি পেলাই ৰিত গালাই
উম
এয়া ভাল হয় আৰু
উম উহ চলাইছে বা আৰু কেইদিনমান চলাব লাগিব তেতিয়াহে উম
তুমিও শিকিলিবা
মই গৈছিলো আজি আজি চলোৱা নাই বাৰু চলাম আকৌ
মাকো শিকি লাব নহয়
ন নহয় চাগে
মায়ে ভাত পানী খালম নাই
পাপা গুৱাহাটী যাব যে আজি
হয় নি প্ৰগ্ৰেম আছে ন অ অ
ক মামি এটা হস্পিতোলত আছ এতিয়া খবৰ এটা লৈ আহিলেকি
এই গাতে ভাল হ'ল ন তদি
অ'
ক্লাছ কেতিয়াবা হব গম গৰম উঠিছে নেকি
আগষ্ট এক তাৰিখৰ পৰা এ হেই মেতি চলোৱাই নাই এপ্লাই হ'বহে বাৰ তাৰিখৰ পৰা
কতাই নক চন্দ বনাহো
দুয়োটাই ভাবিছো বাকী বেলেগতে দি থম
এতিয়া পাৰফৰ্মিং আছটো কি হব
সেইটো নহবএতিয়া মই বি এ টো কৰাৰ পিছতে এম এ টো পাৰফমিনাৰছত কৰিম বেচিলাৰটো নহয় এইবাৰ ডিব্ৰুগড়ত অহা বছৰ পৰা
মাষ্টাছটো কি ডিব্ৰুগড় ইউনিভার্সিটি
অ ডিব্ৰুগড়ত কৰিব পাৰফমিং আৰ্টছৰ
কি পোৱালি টো চৰ্দি লাগিছে বতৰটো বেয়া যে
উম তাকে হব দিয়া নহ
উম হোম
উমহ মহাই ভাত খালে নাইবা
ভাত নাই খোৱা উম উম বাকী কিমান মান টাইমত যাব
মো চাৰে তিনটা মানত যাম কৈছিলে এতিয়া দেখোন তিনটা বাজি বৈ এতিয়া আকৌ হস্পিটেলো যাওঁ কৈছে উম
গুৱাহাটী ক'ত আছে প্ৰগেম
আজি গুৱাহাটী ক'ত আছে কিন্তু গুৱাহাটীতে আছে কোন খিনিত আছে নেজানো আজি দুটা প্ৰগ্ৰাম আছে
হয় নেকি
উম
মামাৰ ওচৰত যোৱা হৈছে ছিল নেকি
কালি গৈছিলো নহয়
অ কালি
উম
গুচি আহিলে নে থাকিলি
গুচি আহিলো
অ অ অ
উম ৰাতি ভাত খাই গুচি আহিলোঁ আহ গাড়ীখন দেখাব গৈছো
হৈ আছে
হে
হা
কি কৈছা
মামাই কি কৰি আছে
মামা
উম
কালি
উম
আছে নু এনেই ওলাই গৈছিলে দোকানখন দেখা লাগে ৰেষ্টুৰেন্ট খন অ মা কৈছিলে মই যোৱা নাই ন অ ভাল হৈছে দোকান
উম উম তাকে
উম
খবৰ এটা লঁও
আহ
ৱা নাই কৰিম কৰিম বুলি কৰিব পৰা নাই
হম মই ভাত খাই উঠিছিলো হে তাপা তুমি কৈৰিছি
অঁ
উম উম
এতিয়া মেজৰ কিহত ল'ম বুলি ভাবিছ
জিঅ'গ্ৰাফিত জিগ্ৰাফিত লম ভাবিছো যোগাপি অহ জিঅ'গ্ৰাফি ললে ফুৰাব কৰিব নিয়ে নে
নিয়ে নিয়ে ফুৰাবলৈ প্ৰেক্টিকেল থাকে খালি এই আজি কালি চব চবজি ষ্টেথিছ
প্ৰেক্টিকেল অ মানে হেৰি কি কয় পৰীক্ষাত কিমান মাৰ্ক আহে
এই পৰীক্ষা আজি কালি ছেমিষ্টা এ চিষ্টেম নহয়
গম পাইছো যদি প্ৰেক্টিকেল থাকে মাৰ্চ কমত আহে চা গে
মই ত সেয়াই কৈছো
উম চুচয়লজিতো পাৰো কিন্তু এই চচিয়লজিটো উম ভোক লাগিছে উম
আপানাৰাৰ মামীয়ে এতিয়া ভাল পাইছে নহয় ন
নাই নাই হস্পিতেলত আছে মাহত আকৌ যাব এতিয়া এপাক খবৰ লবলৈ আই চি ইউতে আছে
উ
পাপা যোৱাৰ আগতে মানে মা গৈ আহিব এপাঅ আকৌ যাব মাইবই তেয যাবলৈ উম উম
তৌ ন'গাৱতে এডমিট হৈ আছিল ন
না ৰে কপিলিতে
কতে
উম
ইচ্ ৰাম ৰাম
ছোৱালীজনী আহিলে কালি আহিছে তাই তাইও আহিব আজি আমাৰ ঘৰলৈ উ উম উম ই শুলে
কিছ অ ই শুলে শুলে গাটো বেয়া অ
হা হা
গাটো বেয়া কাৰণে উঠি আছিলো
উম সি শুৱোই অলপ সময় ভাল মাৰি নোশুৱেই
উম উম ঠিকে আছে
নাই